হেল্ল'
হেল্ল' নমস্কাৰ ভালে আছা এইটোত মই ষ্টাৰ্ট কৰিছোঁ
ভালেই আছা
ভালে আছোঁ তুমি ভালে আছা
অ মইয়ো ভালে আছোঁ দিয়া
অঁ তেন্তে আজি আমি অ হেৰি কি বুলি কয় আজি আমি কোনটো কথাত আলোচনা কৰিম তে
সামাজিক বিদ্যাৰ বিষয়ে আলোচনা কৰিম আমি
অঁ তেন্তে ঠিক আছে
বহুত ভাল ভাল বিষয় নহয় জানোঁ সামাজিক বিদ্যাটো
হয় সামাজিক বিদ্যা বুলি কি বুজা
সামাজিক বিদ্যা বুলিলে মই আহ আহ বহুত মানে কি বুলি কম সামাজিক বিদ্যা হ'ল এটা মানে গুৰুত্বপূৰ্ণ বিষয় যিটোত আমি মানুহ সমাজ ইতিহাস ভূগোল আৰু বিভিন্ন ধৰণৰ ৰাজনীতি আৰু বেলেগ বেলেগ পৰিৱেশৰ কথা জ্ঞান মানে আয়ত্ত কৰিব পাৰোঁ আৰু এই বিষয়টোৰ পৰা আমি বুজিব পাৰোঁ যে সমাজ কেনেকৈ গঢ়ি তোলে আৰু মানুহৰ আনজনৰ লগত কেনেকৈ মিলি জুলি চলিব পাৰে সেই বিষয়ে আমি
সামাজিক বিদ্যা পঢ়া কিয় ইমান গুৰুত্বপূৰ্ণ
কাৰণ এই বিষয়ে আমাক ভাল নাগৰিক হ'বলৈ প্ৰস্তুত কৰে আমি মানে আমাৰ নিজৰ অধিকাৰ আৰু দায়িত্ব বুজিব পাৰোঁ যাতে আৰু লগতে মানে দেশৰ ইতিহাস সংস্কৃতি পৰিৱেশ আৰু চৰকাৰ এখনৰ ভাল ব্যস্থাৰ বিষয়েও জানিব পাৰোঁ নহয় জানো
হয় সামাজিক বিদ্যাৰ মুখীয়া অংগবোৰ কি কি
সামাজিক বিদ্যাৰ মূখ্য অংগসমুহ হ'ল ইতিহাস ভূগল ৰাজনীতি বিজ্ঞান অৰ্থনীতি আৰু সমাজ বিজ্ঞান প্ৰতিটো মানে অংগৰ নিজৰ গুৰুত্ব আছে বাৰু
হয় আগতে ইতিহাসৰ বিষয়ে কোৱা
উদ আহ ৰজা ৰাণী তাৰপিছত স্বাধীনতা আন্দোলন। মানে বিভিন্ন ধৰণৰ বিষয়ৰ পৰা মানে আমাক। জনাই আৰু অতীতৰ পৰা আমি ভুল আৰু সফলতাৰ শিক্ষা সুবি পিছত ভালকৰ কথা বিদেশৰ মানে বিষয়ত।
হয়। হয়। ইতিহাস পঢ়ি কি লাভ হয়?
ইতিহাস পঢ়াৰ। আমাৰ মানে ইতিহাস পঢ়িলে নিজৰ দেশৰ মানে।
উজ্জ্বলতাৰ কথা আমি শিকিব পাৰোঁ, সংস্কৃতিবিলাকৰ কথা শিকিব পাৰোঁ আৰু পূর্ব পুৰুষ আহ সিহঁতৰ মানে পূর্ব পুৰুষ। মূল্যবিলাক আমি বুজিব পাৰোঁ। এই জ্ঞান আমাক দেশ ভক্তি আৰু দায়িত্ববোধ বঢ়াই ন এই বি বিদ্যয়াতয়ে মানে আমাৰ।
হয়, হয়। এতিয়া ভূগোলৰ বিষয়ে কোৱা।
ভূগোল পৃথিৱী আৰু তাৰ পৰিৱেশৰ বিষয়ে মানে। আ অধ্যায়ন কৰে আৰু আমি নদী পাহাৰ পৰ্বত। কেৱল বায়ু, বন, মাটি, দেশ আৰু মহাদেশৰ বিষয়ে জানো লগতে উম প্ৰকৃতিক মানে দুৰ্যোগ পৰিৱৰ্তন আৰু পৰিৱেশৰ ৰক্ষাৰ গুৰুত্ব বুজো ন আমি সেইটোৱে আৰু।
পিছে মইতো দুটা কথা কলো এতিয়া তুমি ভূগোলৰ জ্ঞান আহ দৈনন্দিন জীৱনত কেনেকৈ প্ৰয়োজন হয় সেইটোৰ বিষয়ে ক'ব পাৰিবা নেকি?
হয়। ভূগোলৰ জ্ঞান পৰিবহণ, পৰ্যটন, পৰিবেশ। সংৰক্ষণ আৰু প্ৰকৃতি। সম্পদক ঠিক ব্যৱহাৰত বহুত উপকাৰী আৰু।
অ' ঠিকে কৈছা বাৰু ৰাজনীতিৰ বিজ্ঞানৰ বিষয়ে অলপ বুজাই দিয়াচোন।
ৰাজনীতি বিজ্ঞানৰ পৰা আমি চৰকাৰ কেনেকৈ গঠিত হয়। নিৰ্বাচন কেনেকৈ হয়? সংবিধানৰ গুৰুত্ব কি আৰু নাগৰিক কৰ অধিকাৰ আৰু দ্বায়িত্ব কি হেইবোৰ জানো। এই বিষয়ে আমি। সচেতন নাগৰিক হ'বলৈ সাহাৰ্য কৰে।
ঠিকে কৈছা অৰ্থনীতি কি শিকায় বাৰু?
অৰ্থনীতি উপৎদান, বিতৰণ, ব্যৱহাৰ সংশয় আৰু আৰ্থিক। উন্নয়নৰ বিষয়ে শিকায়। আমি টকা পইচা কেনেকৈ ব্যৱহাৰ বা আ।
অকমান জোৰকে কৈ যোৱা।
আমি টকা পইচা কেনেকৈ ব্যৱহাৰ কৰিব লাগে। সঞ্চয় কৰিব লাগে আৰু অপচয় কম কৰিব, সেই, মানে আমি খৰচা কম কৰিব লাগে, সেইবোৰ, মানে বুজায় আৰু ন? সেইবোৰ বুজোঁ আৰু, তাকে ব্যৱহাৰ, সঞ্চয় আৰু আৰ্থিক উন্নয়নৰ বিষয়ে আৰু হেল্ল'। হেল্ল'।
হেল্ল', সমাজ বিজ্ঞানৰ ভূমিকা কি?
সমাজ বিজ্ঞান মানুহৰ আচাৰ-ব্যৱহাৰ, পৰিবাৰ, বিবাহ ধৰ্ম, সংস্কৃতি, শিক্ষা আৰু সমাজৰ আ, বিভিন্ন সমস্যাৰ বিষয়ে আধ্যায়ান কৰে। এই বিষয়ৰ পৰা, আমি সমাজৰ পৰিৱৰ্তন আৰু উন্নয়নৰ বিষ ষয়ে, ভাল ধাৰণা পাওঁ।
ঠিকে কৈছা, ভালেইখিনি কথা তোমাৰ পুৰা মানে, লাভ কৰিছোঁ আৰু জ্ঞানটো, পিছে সমাজিক বিদ দ্যা আৰু পঢ়াৰ পৰা, আমাৰ কি গুণ, মানে বিকাশ পায়?
এই বিষয়ে, আমি আমাৰ মাজত সন্মানবোধ তাৰপিছত সহনশীলতা দৈত্যবোধ, মানৱতা যুক্তিবাদী চিন্তা আৰু সমাজিক চাচেত, আ, চাচেতানতা বিকাশ কৰে। আমি অনয়ৰ পতি সমান, আ, সমান দেখ, দেখাব শিকা, শিকোঁ আৰু
অ', আমি অন্যৰ মত, মানে, নিচিনা প্ৰতিটো মানে সন্মান, সন্মান মানে, সন্মানটো দেখাব শিকোঁ ন? উম।
বৰ্তমান সমাজত, সমাজিক বিদ্যাৰ গুৰুত্ব কি?
বৰ্তমান সমাজত বহুত পৰিৱৰ্তন হৈ আছে বাৰু ডিজিটেল যুগত, ভুল খবৰ পৰিৱেশ দুখন তাৰপিছত বেকাৰত্ব, দৰিদ্ৰতা আৰু সমাজিক পৰিশ্ৰমৰ মানে, দৰে সমস্যা দেখা যায় আৰু সামাজিক বিদ্যা যেনেকে এই সমস্যাবোৰৰ মানে, বুজিবলৈ আৰু সমাধান বিচাৰি উলিয়াবলৈ সাহায্য কৰে আৰু সমাজিক বিদ্যাটোৱে।
হম।
শিক্ষাৰ, আ, শিক্ষাৰ্থীসকলে সমাজিক বিদ্যা কেনেকৈ ভাল কৰি পঢ়িব?
নিয়মত, নিয়মত হৈ পঢ়াৰ পিছত মেপ প্ৰেক, মেপ প্ৰেক্টিচ কৰিব পাৰি। তাৰপিছত, খবৰৰ পৰা পঢ়া, তাৰপিছত, ইতিহাসৰ ঘটনা মনত ৰখা আৰু শিক্ষকৰ পৰম, পৰামৰ্শ শ, মানিলেই এই বিষয়ে ভালকৈ বুজিব পৰা যায় আৰু
হয়, তোমাৰ মতে সমাজিক বিদ্যা পঢ়াৰ এটা কিবা, ডাঙৰ উপকাৰ কি? মানে আটাইতছে, মানে ডাঙৰ উপকাৰ কি?
মোৰ মতে এটাই ডাঙৰ উপকাৰ হ'ল, মানে আটাইতকৈ ডাঙৰ উপকাৰ হ'ল যে- এই বিষয়ে আমাক এজন ভাল দায়িত্ববান আৰু সচেতন নাগৰিক হিচাপে গঢ়ি তোলে। আমি নিজৰ অধিকাৰৰ লগতে দ্বায়িত্ব বুজো আৰু সমাজৰ উন্নয়নতৰ মানে অৱদান দিব পাৰো আৰু সেইটো কাৰণে এইটো মানে এই বস্তুতটো বহুত উপকাৰী বুলি ভাবো আৰু মই।
হয় মই তোমাৰ লগত একমত। সামাজিক বিদ্যা মাত্ৰ পৰীক্ষাৰ বাবে নহয়, জীৱনৰ বাবেও বহুত প্ৰয়জনীয়।
ঠিকেই কৈছা। যদি আমি এই বিষয়ৰ জ্ঞান ঠিকমতে মানে আহ ব্যৱহাৰ কৰো, তেনেহলে আমি নিজৰ পৰিবাৰ সমাজ আৰু দেশৰ উন্নয়নতাৰ অৱদান দিব পাৰিম নহয় জানোঁ?
হয়, তাকে।
আৰু, অ। আৰু সামাজিক বিজ্ঞানৰ যদি আমি ভালকে মানে পঢ়োঁ, আমি আগৰ কথা বিলাকেই অকল নিশিকিম। আমি তাৰে পৰা আমি সামাজিক বিজ্ঞান লাভ কৰি , আমি নতুন- নতুন বিষয়ও আমি ওলাবৰ কাৰণে চেষ্টা কৰিব পাৰো, নহয় জানো?
হয়। মই তোমাৰ কথাত একমত।
আৰু সামাজিক বিজ্ঞান! বিজ্ঞান দি তোমাৰ মানে কি লাগে? যে আমি অকল দেশৰ কথাই শিকিব পাৰো নে আন আন বস্তুও শিকিব পাৰো।
আমি তাৰ পৰা আন-আন বস্তুও শিকিব পাৰো। অকল দেশৰ কথা বুলিয়েই নহয়।
অ এতিয়া মানুহ এটাৰ লগত কথা পাতিলেও সামাজিক বিজ্ঞান দৰকাৰী হয়।
হয় ব্যৱহাৰ, দৰিদ্ৰ আৰু তেনেকুৱা কিবা কিবি
অ দৰিদ্ৰ মানুহ বিলাকৰ লগত গৰীব মানুহ বিলাকৰ লগত চলিলেও সামাজিক বিজ্ঞান লাগে আৰু বিভিন্ন ধৰণ নহয় জানো? পঢ়াৰ বাহিৰেও বহুত কথা মানে সামাজিক বিজ্ঞানটো দৰকাৰেই হৈ পৰে আজিকালিৰ যুগত।
হয়।
সামাজিক বিজ্ঞান মোৰ মানে পঢ়ি খুবেই ভাল লাগে। সমাজৰ কথা জানিবলৈ মানে কাৰ মন নাযাব নহয় জানো! আমি যোনখন সমাজত থাকো সেইখনৰ কথাটো আমি ভালকে জানিব লাগিব ন!
তাকে ঠিক কৈছা।
অ,
আৰু জ্ঞান বস্তু কেতিয়াও শেষ নহয়। বস্তুটো কেতিয়াও শেষ নহয় ন মানুহৰ!
আজি তোমাৰ লগত কথা পাতি বহুত নতুন কথা জানিলো বাৰু!
অ, হয়। ময়ো বহুত কথা শিকিব পালোঁ, মোৰো বহুত ভাল লাগিল। ধন্যবাদ।
ঠিক আছে।
অ, অ।